হেল্ল' অ', শুনিছনে?
অ', অ', শুনিছোঁ শুনিছোঁ।
কি কৰিছ?
আছো আৰু এনে। তই?
অ', ময়ো এনেই আছোঁ। বাকী খবৰ ভালনে তোৰ?
অ', ভালেই।
উম, উম, ভাত পানী খালী?
নাই নাই খোৱা নাই। তই খালি নেকি?
উম, উম, নাই অ', খোৱাই নাই ৰ' বাকী তই ব্যস্ত আছ নেকি?
নাই নাই ব্যস্ত নাই কচোন ক'?
নাই বোলো তই যে মানে যোৱা বছৰ বাহিৰলৈ ফুৰিব গৈছিলি। তেতিয়া তই মানে দেখিছিলোঁ মই আৰু সামাজিক মাধ্যমত ছ'চিয়েল মিডিয়াত। দিল্লী, জয়পুৰ আৰু কিবা কিবি ঠাইলৈ যে গৈছিলি। অলপ ভালদৰে ক'বি নেকি মোক ক'লৈ গৈছিলি?
অ'। মানে এই প্ৰথমতে মই দিল্লীলৈ গৈছিলোঁ। তাৰপিছত উত্তৰ প্ৰদেশলৈ গৈছিলোঁ। তাত প্ৰেম মন্দিৰ আৰু কেইবাটাও মানে তাতে মন্দিৰবোৰ মানে দৰ্শন কৰিছিলোঁ। তাৰপিছত সেই আগ্ৰাৰ তাজমহলত গৈছিলোঁ। তা-তাজমহলটো চালো, আৰু তাজমহলটো চাই পিনে ভালেই লাগিল আৰু কা মানে যিখিনি বজাৰ আছিল তাত সেই-সেইবিলাক চাইও ভাল লাগিল। ইয়াৰ পিছত আৰু ৰাজস্থানত মানে হাৱা ম হাৱা মহলটো চালোঁ। তাৰপিছত গুজৰাটৰ দ্বাৰকাাধীশ মন্দিৰলৈ গৈছিলোঁ। সেইখিনি দৰ্শন কৰি সঁচাকৈ বহুত ভাল লাগিল। শেষত আৰু উম মানে আৰু অযোধ্যা হৈ আহিলোঁ আৰু।
উম, বাপ পৰে ইমানবোৰ ঠাই একেলগে ঘূৰিছিলি নে তই? এনেই মানে ভ্ৰমণটো কিমান দিনৰ আছিল?
আমাৰ তেৰ চৈধ্য দিনৰ আছিল চাগে। ভালদৰে মনত নাই, তেৰ চৈধ্য সিমান মানেই হ'ব আৰু।
ঠিকেই, বাকী এনেই কিহেৰে গৈছিলি তহঁতে?
যাওঁতে আমি ৰে'লেৰে গৈছিলোঁ, তাৰপিছত আহোঁতে আৰু আমি সেই আহ বিমানেৰে আহিলোঁ।
আচ্ছা। আৰু প্ৰথমবাৰৰ বাবে চাগে তই ৰাজধানী এক্সপ্ৰেছতো উঠিছিলি?
হয়, হয় মানে প্ৰথমবাৰৰ বাবে উঠিছিলোঁ, আৰু ট্ৰেইনখন বহুত পৰিষ্কাৰ আৰু আৰামদায়ক আছিল, তাত মানে সুবিধাখিনি আছিল আৰু। প্ৰথমবাৰ উঠিছিলোঁ ন তাত ভাল লাগিছিলে।
এনেই যাত্ৰাটো কেনে লাগিছিল?
সঁচাকৈ বহুত ভাল লাগিছিল, বাটত আহ বিভিন্ন ৰাজ্যৰ এই প্ৰাকৃতিক দৃশ্যসমূহ দেখিছিলোঁ। তাৰপিছত আৰু যেনেকুৱা সিহঁতৰ ঘৰ বনোৱা এটা যিখিনি সিহঁতৰ ষ্টাইল আছিল সেইবোৰ দেখিও ভাল লাগিছিল।
উম এনেই ট্ৰেইনত খোৱা বোৱা ব্যৱস্থা আছিল নেকি?
অ আছিল, সময়তে এ যিখিনি পুৱাৰ জলপানখিনি দিছিলে আৰু দুপৰীয়াৰ আহাৰখিনিও দিছিল। তাৰপিছত চাহ আৰু ৰাতিৰ আহাৰখিনিও দিয়া হৈছিলে।
বাকী এনেই তই যে দিল্লীলৈ দিল্লীলৈ গ'লি প্ৰথমতে মানে উপস্থিত হোৱাৰ পিছত কেনে লাগিছিল তাত যায়?
মানে মই শুনামতে দিল্লীখন বহুত হুলস্থুল বা আহ মানে চুৰ কৰা এনেকুৱা কিবা হ'ব বুলি ভাবিছিলো কিন্তু দিল্লী এখন সঁচাকৈ বহুত ডাঙৰ আৰু ব্যস্ত চহৰ হয়, দেখি গ'ম পাইছোঁ তাত। আৰু ওখ অট্টালিকা তাৰপিছত বহল পথ আৰু যান বাহনৰ ভিৰ দেখি সঁচাকৈ আচৰি হৈছিলোঁ। মানে কোৱা হিচাবত সকলোবোৰে দেখিছিলোঁ।
উম উম আৰু দিল্লীত এনেই ক'ত আছিলি? তহঁতে।
উম এখন হোটেলত আছিলোঁ হোটেলখন যথেষ্ট পৰিস্কাৰো আছিল আৰু যিখিনি সুবিধা লাগে আৰু পৰ্যটকসকলক সেইখিনি আছিল আৰু
উম উম বাকী এনে দিল্লীত মেইন কি কি ঠাই চাইছিলি
আমি বেছি দিন নাছিলোঁ দু ৰাতি আছিলোঁ আমি তাত আহ‌ তাতে আমি ইণ্ডিয়া গেট লালকিল্লা কুটুব মিনাৰ আৰু আহ ল'টাছ টেম্পল সেইবোৰে চালোঁ আৰু অক্ষৰধাম মন্দিৰ তো মানে চালোঁ তাত
উম উম ঠিকেই বাকী আটাইতকৈ এনেই কোনটো ঠাই তোৰ বেছি ভাল লাগিছিল দিল্লীৰ
সঁচাকৈয়ে ক'ব গ'লে মোৰ আটাইতকৈ ভাল লগা ঠাইটো হৈছিল ইণ্ডিয়া গেট কাৰণ ইমান পৰিষ্কাৰ আৰু ইমান শান্ত জাগাটো মানে মানুহবোৰে সঁচাকৈ ব্যস্ত আছে যদিও সেইখিনি ঠাইত গ'লে তেওঁলোকৰ মন একদম ক্লান্ত আৰু শান্ত হয়। ইমান ধুনীয়া জেগাটো আৰু ইমান পৰিষ্কাৰ সঁচাকৈ ভাল লাগিছিল তাতে
বাকী তাৰপিছত উত্তৰ প্ৰদেশলৈ কেনেকৈ গৈছিলি
উম উত্তৰ প্ৰদেশলৈ আমি ৰে'লেৰেই গৈছিলোঁ আৰু মানে বহুখিনি জাগা দেখিলোঁ সেইখিনি ভাল লাগিছিল আৰু
এনেই প্ৰেম মন্দিৰ কেনে লাগিছিল তোৰ
প্ৰেম মন্দিৰটো সঁচাকৈ মানে এ মোবাইলত বা সামাজিক মাধ্যমত যিখিনি দেখিছিলোঁ তাতকৈও বহুত ধুনীয়া হয় আৰু দিনত ধুনীয়া লাগিছিল কিন্তু সন্ধিয়াৰ সময়ত যিখিনি তাত লাইট জ্বলাই ইমান ধুনীয়া আৰু মন্দিৰটো লাইটৰ পিছতহে একদম ধুনীয়াকৈ জ্বলি উঠে মানে একদম
এনেই তাত বহুত মানুহ আছিল নেকি বাৰু প্ৰেম মন্দিৰত
হয় মানে বহুত মানুহ আছিল আৰু ইমান ভিৰ আছিল দেশ বিদেশৰ বহু পৰ্যটক আৰু এই ভক্তসকলে আহিছিল আৰু মানে সঁচাকৈ বহুত এ বেলেগ বেলেগ দেশৰ পৰা মানে মানুহ আহিছিল
উম বাকী আগ্ৰালৈ গৈছিলি নে নাই তই
আ প্ৰেম ম প্ৰেম মন্দিৰটো চোৱাৰ পিছদিনা আমি পুৱাই আগ্ৰালৈ গৈছিলোঁ
বাকী তাজমহল প্ৰথমবাৰৰ বাবে দেখি তোৰ এনে কেনেকুৱা অনুভৱ হৈছিল
সঁচাকৈ মানে ক'বলৈ গ'লে ছবিত যিমান ধুনীয়া দেখা যায় বাস্তৱত তাতকৈও মানে বহু গুণেই অধিক মানে সুন্দৰ আৰু বগা মাৰ্বেলৰ সেই বিশাল মানে চৌহদটো দেখি মুগ্ধ হৈ পৰিছিলোঁ প্ৰথমতে গৈয়ে গেটেৰে তাজমহলটো দেখা নাপায় যেতিয়া সেইটো দেখা পায় ন চকুটোত এনেকে চাপ মাৰি ধৰে সেই বগা মাৰ্বেলৰ তাজমহলটো সঁচাকৈ ক'ব মানে ক'ব লাগিব আৰু কেনেকৈ যে বনাইছিল
বাপৰে তাত তই ফটো উঠিছিলি নে
অ বহুতো ফটো তুলিছিলোঁ স্মৃতিস্বৰূপে মানে এতিয়াও সেই ফটোবোৰ সংৰক্ষণ কৰি থৈছোঁ আৰু মন গ'লেই চাই থাকো আৰু
শুনি মোৰো মানে সেইবোৰ ঠাই চাবলৈ মন গ'ল অ।
নিশ্চয় যাবি তাত মানে প্ৰত্যেকখন ঠাইৰ নিজা নিজা ইতিহাস আৰু সংস্কৃতি, সৌন্দৰ্য সেইবোৰ আছেই আৰু ভ্ৰমণ কৰিলে বহু নতুন অভিজ্ঞতা লাভ কৰিব পাৰি নতুন মানুহ লগ পায়।
ঠিকেই প্ৰেম মন্দিৰটো চাগে বহুতেই বেছি ধুনীয়া আছিল নহয়নে?
বহুত ভাল লাগিছিল মানে মই আগতে বহু ফটো বা ভিডিঅ' চাইছিলোঁ কিন্তু নিজৰ চকুৰে যেতিয়া দেখিলোঁ অনুভৱটো সঁচাকৈ বেলেগে লাগিছিল।
এনেই মন্দিৰৰ চৌপাশ কেনেকুৱা আছিল অ
চাৰিওফালে এক মানে চাৰিওফালে একদম ধুনীয়া ফুলৰ বাগিচা আছিল তাৰপিছত সেউজীয়া ল'ন তাৰপিছত অহ ৰাধা কৃষ্ণৰ মূৰ্তি আছিল। তাত এক, সেইবোলা মানে মূৰ্তিবিলাক মূৰ্তি বুলি নকয় বিগ্ৰহ বুলি কয় আৰু ইমান ধুনীয়াকৈ তাতে সজাই পৰাই থৈছে, পৰিপাতি কৰি ৰখা হৈছে সেইবোৰ।
মানুহৰ চাগে বহুত ভিৰ আছিল।
হয়, যথেষ্ট ভিৰ আছিল। আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰ্যটকো দেখিবলৈ পাইছিলোঁ। তাত এই বিদেশৰ পৰ্যটকসকলে মানে তেওঁলোকৰ ভাষাত যিখিনি কথা কৈ আছিল সেইবিলাক শুনিও ভাল লাগিছিল।
এনে ইমান ভিৰৰ মাজত অসুবিধা হোৱা নাই নে?
অসুবিধা নোহোৱা বুলি নকওঁ, অলপ হৈছিল কিন্তু সকলোৱে মানে শৃংখলাবদ্ধভাৱে মানে আগবাঢ়ি আহিছিল আৰু সেয়ে মানে বিশেষ সমস্যা হোৱা নাছিল আৰু মানে যিখিনি নিয়ম দিয়া হৈছিল সেই নিয়মমতে মানুহবোৰ গৈছিল কিন্তু মানুহতো এতিয়া ভিৰ হ'বই। সেইখিনি অসুবিধা হৈছিল আৰু।
এনে বাকী পৰিৱেশটো কেনেকুৱা আছিল তাৰ?
পৰিৱেশটো সঁচাকে বহুত শান্ত আৰু পবিত্ৰ লাগিছিল। উম, সকলো ভ-ভক্তসকলে ভজন গাই আছিল আৰু যিবোৰ মানে সেই পৰিৱেশটো মনটো মানে এক একেবাৰে শান্ত কৰি পৰিছিল।
উম উম। এনে তই লাইটিং চাইছিলি নে সন্ধিয়া?
অ', এই সূৰ্যাস্তৰ পিছত এই ৰঙীন পোহেৰেৰে মানে মন্দিৰটো সজাই তোলে। আৰু সেই দৃশ্যটো সঁচাকৈয়ে একদম অপূৰ্ব আছিল আৰু। ইমান ধুনীয়াকৈ লাইটবোৰ আছিলে আৰু ৰাধা কৃষ্ণৰ সেই বিগ্ৰহ গোপীবোৰৰ বিগ্ৰহবোৰ নাচিবলৈ ধৰে ইমান ধুনীয়া লাগে।
বাপৰে বহুতেই ভাল লাগিল দেই শুনি, মোৰো এতিয়া মানে যাবলৈ ইচ্ছা গ'ল আৰু। তই যোৱা শুনা পাই কিনে, ময়ো আশা কৰোঁ কি ময়ো এদিন যাম।
নিশ্চয় এবাৰ যাবিয়েই প্ৰতিখন ঠাইৰ সেই মানে নিজা নিজা ইতিহাস আছে, সৌন্দৰ্য্য আছে, সেই অভিজ্ঞতা তইও মানে চাবি আৰু এবাৰ।
উম। সেইটোৱে মোৰ মানে যাম। ভাল লাগিল তোৰ লগত কথা পাতি।
অহ।
মানে ভাল লাগিল আৰু। আৰু কেতিয়াবা কথা পাতিম ঠিক আছে দে।
অ', অ', ঠিক আছে বাৰু।